হেল্ল'
হয় শুনিছা?
উম শুনিছো শুনিছো
কি কৰিছা পিছে?
এ আছো এনেই হৈ আছো তোমাৰ
আচ্ছা মোক অ মোৰ মাতটো চিনিব পাৰিছা
পাইছো পাইছো ভাল বন্ধৰ ভাল বন্ধুৰ মাত টো মই কেতিয়াও না
তাকেইো ভাবিছিলো মই এবাৰ সুধিছা বোলো বাকী তোমাৰ ঘৰত ঠিকে আছে সকলোৱে?
অ', ভালেই সকলোৰে ভালে এ তোমাৰ গৰম বহুত দিছে যে এনেই হৈ আছো আৰু বাহিৰত ওলাই কৰি যাবলৈ তেনেকে মন যোৱা নাই
আচ্ছা আৰু পিছে বতৰটো কেনেকুৱা তোমালোকৰ ফালে
বতৰ ঠিকে আছে বৰষুণ দিয়া নাই গৰমহে দিছে বহুত মানে অত্যাধিক গৰম মানে একদম আৰু তোমাৰ আকস্মিকভাৱে বৰষুণ দিওঁ দিওঁ হৈছিলে তাৰপিছত আকৌ নিদিলে মানে মই বোলো বৰষুণ দিয়া বুলি আজি কাপোৰ তেনেকে নুধুলো
আচ্ছা
এতিয়া তোমাৰ বৰষুণ দিয়াই নাই ইপিনে আকৌ ৰ'দে দি আছে
উম আমাৰ পিনেও পিছে এনেকুৱাই হৈছে
পইছো পইছা বাকী তোমাৰ খোৱা বোৱা কৰিলো তুমি?
অ আমাৰ হ'ল ৰ'বা অলপ আগতে নুমাইছে মায়ে, এতিয়া বাঢ়িব চাগে অলপ পিছত।
অ হয়। আমাৰ হ'ল ন। অলপ আগতে হ'ল এতিয়া তোমাৰ এনেই আছো মই। ভাত মানে তেনেকে খোৱাই নাই অকমানহে খাইছো, পিছত খাম আকৌ ভোক লাগিলে।
অ।
বাকী হেৰি তুমি কি কৰিলা ৰাতিপুৱাৰ পৰা?
আজি মোৰোতো একেই অৱস্থা মানে ভাবিলো কাপোৰ দুখনমান ধুই দিওঁ বুলি। পিছত বতৰ টোৱে এবাৰ বৰষুণ দিয়াৰ নিচিনা কৰে, এবাৰ আকৌ মানে নাহে। তাৰপিছত ভাবিলোঁ আজি নালাগে আৰু আজি নুধো কাইলৈকে থৈ দিলোঁ আৰু। তাৰ পিছত অলপ ওলাই গলো অ বৰমাহতৰ সেইফালে আৰু তাত বহিলো অলপ কথা পাতিলো ঘৰুৱা কথা, ভাল লাগিল আৰু। আৰু তোমাৰ কেনেকুৱা গল পিছো আজি?
অ সেয়ে ৰাতিপুৱা অকন সোনকালে উঠিলো আলহী আহিছিলে মানে ঘৰত। আল আলহি আহিছিলে। তাৰপিছত তেওঁলোকক মানে তোমাৰ যোৱাকালি ইপিনে সিপিনে মানে ল-লোৱা অনা কৰিলো মানে। তাৰপিছত আকৌ ৰাতিপুৱা আজি আলহীক গাড়ী উঠালোঁ। তাৰপিছত আহি তোমাৰ গা পা ধুই অকণ কাপোৰ দুটামান ধুব আছিলে ধুই মানে থৈ দিছো কালি মানে হেৰি কৰিম আৰু। তাৰপিছত তোমাৰ ভাত পানী উ। তাৰপিছত ভাত-পানী খাই আনি তোমাৰ বাগৰি আছ বিচনা, টোপনি ধৰিছে কিন্তু এতিয়া হ'লে আকৌ তোমাৰ ৰাতি টোপনি ন আহিব যে সেইকাৰণে সুৱা নাই আৰু।
তাকে, তাতে আৰু বতৰটো বা কি কৰে ৰা ৰাতিলৈকে বেছি গৰম হলেও মানে এনেকুৱা হয় ত টোপনীটো ভাল নহয় আহিব নিবিচাৰে।
হয় হয় ঠিকেই কৈছে। কেইটা বজাত উঠিলে ৰাতিপুৱা?
অ মোৰ পিছে তোমাৰ চহৰত থাকিলে অলপ দেৰিলৈকে হয় উঠ-উঠাটো। আৰু ইয়াত গাঁৱত থাকিলে অলপ জল্ডিয়ে উঠা যায়।
উম কেইটাত উঠিলা আজি?
আজি তোমাৰ চাগে মই চাৰে সাতটা মানত উঠিলো নেকি, মানে চাৰে সাতটা এনেকুৱা চাগে সাতটা চ
অ বুজিছো। গাঁও মানে তোমাৰ হেৰি বাকী অকল গৈছা নে পৰিয়ালৰ লগত গৈছা?
অ মই তোমাৰ অকলে আহিছিলো, মোক থব আহিছিলে খু় এজনে তাৰে চহৰৰ।
অ বুইছো গাৱন ভাল লাগে নে তোমাৰ?
অ। চহৰতো বেয়া নালগা নহয় ভাল লাগে। কিন্তু গাঁৱত তাত গৈ বেছি ভাল লাগে মানে। এটা হৈছে তোমাৰ ক'ব মই যদি ক'বলৈ যাওঁ কিয় ভাল লাগে নে বহুতো কাৰণ আছে। কিন্তু তাৰে ভিতৰত এটা কাৰণ হৈছে তোমাৰ এইয়া গছ-গছনিবোৰৰ কাৰণে মোৰ বহুত ভাল লাগে মানে। তাত বহুত গৰম, বহুত বেছিয়ে গৰম।
অ এইটোতো হয় বাৰু, আৰু বিশেষকে তোমাৰ গাঁৱৰ যিটো বাতাবৰণ মানে চাৰিওফালে সেউজীয়া বেছিকে দেখিবলৈ পোৱা যায় ন, এনেকে চহৰত তেনেকে নোৱাৰিয়েই মান এইবোৰ। আৰু তোমাৰ বিশেষকে গাঁৱত মানে তোমাৰ পৰিৱেশটো ঠাণ্ডা থাকে আৰু ভাল লাগে গাঁৱত গৈ মইও বহুত দিন হ'ল যোৱা নাই, গাঁৱলৈ যাব লাগিব।
হয় আৰু তুমি মানে যদি গাঁৱত আহা আৰু কেতিাবা, এনেকুৱা তুমি কেনেকৈ মানে প কৰা দিনবোৰ।
সেই মানে আচলতে মই তোমাৰ হাঁহি, ধেমালি কৰিয়ে পাৰ কৰো, বেছিকে গাঁৱত গ'লে তেনেকে মোৰ কাম। নাথাকে যে আকৌ বৰ্তাহঁতৰ মানত ল'ৰা কেইজন আছে, সিহঁতে মানে তোমাৰ সিহঁত ডাঙৰ, ডাঙৰ মানে বহুত। ত, সিহঁতে সকলো মানে কাম, কাজ বোৰ মানে কৰি থাকে। মোক কৰিব নিদিয়ে আৰু। ভালকে মানে শুশ্ৰূষা কৰে। আৰু একদম গৈ মানে হাঁহি, ধেমালি কৰি পিনে ভুৰিত ঘালো। মাছ, বাৰ মানে মাছ ধৰো তাৰপিছত আকৌ তোমাৰ নাৰিকল গছত উঠো তেনেকে আ ক, মোক মানে বগৰী পাৰো, দেই এইবোৰ মানে আ, তোমাৰ গোহাল আছে, গোহাল আছে। গোহালি ঘৰত তোমাৰ মানে তেনেকে চাফা, তাফা কৰো অকল মানে। ৰু, পোৱালিবোৰৰমাৰ যত্ন লওঁ। তেনেকুৱা, তেনেকুৱা কৰিয়েই দিনবোৰ পাৰ হয় আৰু তেনেকে।
হয় আৰু গৰু, ছাগলী আছে চাগে। গৰু বা ছাগলী
নাই ছাগলী, ছাগলী তেনেকে তোমাৰ আছে। আছিলে তোমাৰ আচলতে ককাই মানে ছাগলী বহিছিলে ধেৰ এতিয়া মানে ককা যোৱাৰ পিছত। ককাই তোমাৰ আচলতে ককাই তোমাৰ গৰু মছ ত, তাৰিছত, ছাগলী আৰু ঘুৰা ৰাখিছিলে মানে।
অ'।
মান অ'। ছাগলী একেবাৰে নাইকিয়া হৈ গ'ল গৰু আছে গোহালিত। তাৰপিছত তোমাৰ গুড়ৰা মানে আছিলে। গুড়ৰা এটা আছিলে, গুড়ৰা মানে তোমাৰ এদিন মানে জানো ক'ত গ'ল মানে নাইকিয়া হৈ গ'ল মানে ঘৰৰ পৰাই পলাই গ'ল নে কিবা।
ঘুৰা মানে খুৰা, খুৰা আচ্ছা বুজিছোঁ খুৰা, খুৰা বা খুৰা হৈছিলে নেকি তোমালোকৰ।
আহ, ঘোঁৰা আছিলে। তোমাৰ এদিন নাইকিয়া হৈ গ'ল ক'ত বা গ'ল জানো এতিয়া?
এই
বাকী তোমাৰ এনে কিবা তোমাৰ মানে পোহনীয়া হেৰি গাঁৱত
আমাৰ তোমাৰ এখন সৰুকৈ এখন ছাগলী ফাৰ্ম আছে আৰু লগতে দুটা গৰু ৰাখিছে মা, দেউতাই আৰু হাঁহ, মুৰ্গী, পাৰ এনেকৈ আছে, আৰু অলপ চলপ।
উ, ছাগলীৰ যত্ন চাগে, ঢেৰ ল'বলগীয়া হয়, ন?
অ, ছাগলীৰ মানে তোমাৰ ঠাইলৈ কেনে কথা আৰু যদি তুমি চহৰত থাকিলা হয় বা চহৰত যদি আমি অ, এইবিলাক প্ৰতিপালন কৰিলোঁ হেতেন, তেতিয়া হলে বহুত মানে তোমাৰ যত্ন ল'ব লাগে গাৱঁত ধৰি লোৱা তোমাৰ পত বা তোমাৰ বহুত ঠাইয়ো থাকে মানুহবোৰৰ ঘৰতে মানে পিছফালে তাতে সেনেকৈ ধুনীয়াকে থৈ দিলে‌, বেৰা-চেৰা দি কিনে ধুনীয়াকে থাকি দিয়ে, মানে ইমান ইমান বেছি নাই মানে যত্ন লবলৈ যদি গাঁৱৰ পৰিৱেশত যদি প্ৰতিপালন কৰা যায়, তেওঁ সিহঁতক‌
নহয় বা এনেই সিহঁতক খাবলৈ কৰিবলৈ কি দিয়া নো? মানে কিবা বিশেষ মানে দিব লাগ দিবলগীয়া
বিশেষ তেনেকুৱা নাই বাৰু মানে তেল সিহঁত যিহেতুকে তোমাৰ তৃণভূজী প্ৰাণী হয়, সিহঁতে ঘাহ, বন টো খাই লগতে তোমাৰ এ, আহতৰ গছৰ পাতো। সিহঁতৰ প্ৰিয় চাগে মানে যিমানে দিয়ে সিমানে খাব মানে
গছৰ পাত মানে কি গছৰ এনেই দিলেই হ'ল নেকি?
আহত গছ যে আছে তোমাৰ
হয়, আচ্ছা, আচ্ছা বুজিছোঁ, বুজিছোঁ। আহত গছৰ পাত মানে ছাগলীয়ে বহুত ভাল পায়। উম, বুজিছোঁ মই আকৌ। কঁঠাল আৰু কঁঠাল গছৰ পাত ভাল পায় বুলিহে জানিছিলো
কঁঠাল গছৰো পাত খাই চাগে, মই আমাৰ চাগে আমাৰ কিন্তু আহঁতৰ পাত দিয়ে
অ বুজিছো। বাকী তুমি কি কি বনালা আজি ঘৰত?
আমাৰ আহ তুমি আহ সেই এনে কি কয়? খাই বুলি মানে খোৱা নে তোমালোকে যে তোমাৰ উম কি কয়তো লাওৰ যে ৰঙা লাওৰ পানী বা পানীলাউৰ আগবোৰ যে
হয়, হয়, হয়, নিশ্চয় নিশ্চয় নিশ্চয়।
আমাৰ খুৰী এজনীয়ে খুৰী এজনী আজি মানে বহুত ছিঙিছিলে আৰু আমালৈ দি পঠিয়ালে মই ভাবিলোঁ আজি ইয়াকে খাওঁ নেকি গোটেই ধুনীয়াকে বাচ চি মেলি মাক দি দিলো মায়ে বনালে আৰু তোমাৰ বায়ে হেল্প কৰি দিলে সেনেকুৱা
হয় বুজিছো মই তোমাৰ খালোঁ আজি তোমাৰ এই তৰা গছ বুলি কয় তুমি চিনি পোৱা নাই নাজানো মানে তোমাৰ আঙুলিৰ নিচিনা থাকে বহুত দীঘল দীঘল থাকে মানে এতিয়া বাঁহৰ ক অ তৰা তৰা তৰা গছ বুলিও কয় বা গাছ বুলিও কয় তোমাৰ মানে এইটো বাঁহৰ বাঁহৰ গাছ চিনি পোৱা নে বাঁহ বাঁহৰ অ', বাঁহৰ সেই তোৰ নিচিনাকে তোমাৰ তৰাৰো মানে হেৰি থাকে তৰা গছ বুলি কয় এইটো দেই আমাৰ ইয়াতে মানে তোমাৰ থলুৱা খাদ্য মানে এইটো তোমাৰ কাৰ্বি-আংলঙৰ তেনেকে মানে তৰা তৰা অ তৰা গছ বুলি কয় মানে দীঘল দীঘল থাকে মানে সেইটোোৱে মানে তোমাৰ এইটো বইল কৰিছিলো আৰু দালি আৰু তেনেকেইে ভাত খাইছো আৰু
আচ্ছা এই যে তুমি কলা তৰা গছ বা গছ বুলি এইটো মানে তোমাৰ অ', এটাই নাম আছে নে কিয় বিভিন্ন ঠাইত বিভিন্ন নাম আছে মানে
কিছুমানে তৰা গছ বুলি কয় কিছুমানে তৰা গছ বুলি কয় আৰু কিছুমানে তৰা বুলি কয়
তাৰা আচ্ছা মই আজি প্ৰথম শুনিলো বাৰু আৰু মই খাই চোৱা নাই বাৰু কিন্তু মোৰ মন গৈছে এবাৰ
উ বুজছো বুছো মই কেতিয়াবা তোমাৰ সুযোগ পালে মই সুযোগ পালে তোমালৈ লৈ যাম দিয়া তুমি খাবা ভাল লাগে তোমাৰ ভাজি ভাজি বনাইও খাব পাৰি বা তোমাৰ বইল কৰে সোৱাদটো তোমাৰ মানে তেনেকে বৰ বেছি মানে ধৰি লোৱা তোমাৰ সুস্বাদু নহয় মানে ধৰি লওক খাবলৈ ভাল আৰু তুমি যদি মানে আগৰ পৰা খাই আছা তেতিয়া মানে তুমি খাব পাৰিবা এতিয়া বাঁহৰ গছ যেনেকে তোমাৰ বহুত ভাল বহুত ভাল স্বাস্থ্যৰ কাৰণে বহুত ভাল তোমাৰ বহুত বেছি ভাল এতিয়া বাঁহৰ বাঁহৰ গছ যেনেকে তোমাৰ খালে মানে তোমাৰ পতকে পে নতুন মানুহে খালে অকণ মানে কিবা কিবি কৰি থাকে ন খাব নিবিচাৰে কিন্তু আচলতে খোৱা মানুহৰ খোৱা মানুহৰ কাৰণে সেইটো বহুত ভাল লাগে ঠিক তেনেকুৱা নিচিনা আৰু
আচ্ছা
উ মই লৈ যাম দিয়া এতিয়া অ', একদম পিয়'ৰ এইটো লোকেল একদম মানে ইয়াৰে হয় ইয়াৰ বাহিৰে মানে ক'তো নাপায় তেনেকুৱা ভিতৰত আৰু।
অ', চ্ছা ঠিকে আছে আৰু তোমাৰ গাও অঞ্চল চল এটা বস্তু ভাল মানে কি জানা? তোমাৰ মানে তুমি এতিয়া যদি এখন মনাালৈ কেনে উলিয়াই যোৱা পথাৰৰ ফালে তুমি মানে ধেৰ ধেৰ শাক পাচলি কিবা এনেকুৱা আনিব পাৰিবা গোটাই গোটুৱাই কিনে মানে বজাৰত তৰকাৰী নাই কিছুমান ইমান ধুনীয়া ধুনীয়া থলুৱা খাদ্য বা গাঁৱলীয়া খাদ্য আছে মানে উ, বনাব ৰবৰ বাবে উপ, মানে ভাল লাগে আৰু মানে, তুমি সেই শুনিছানে ভেদাইলতা, ঢেঁকীয়া?
শুনিছোঁ শুনিছোঁ ভেদাইলতা ঢেঁকী, মোৰ এইবোৰ আচলতে মই তেনেকে ভাল নাপাও। এইটো মানে খাওঁ আৰু ঘৰত বনাই যিহেতু। তোমাৰ হেৰি হৈ গ'ল, ভেদাইলতা হৈ গ'ল, ঢেকীয়া হৈ গ'ল, তাৰিছত আকৌ তোমাৰ এইবোৰ মানিমুনি হৈ গ'ল। ঘ-ঘৰত তাৰ পিছত নৰসিংহ হৈ গ'ল, সেইবোৰ ঘৰত বনাই মায় মায়ে মানে এইবোৰ স্বাস্থ্যৰ কাৰণে যিহেতু ভাল। আকৌ তোমাৰ ব্ৰাহ্মী হৈ গ'ল। ব্ৰাহ্মী শাক
অ', অ' শুনিছোঁ, শুনিছোঁ বহুত ভাল স্বাস্থ্যৰ বাবে আৰু মগজুৰ বাবে।
হয়।
আৰু তোৰ কি কয় চেঙা টেঙা শুনিছানে?
চেঙা টেঙা সুন-সুণ-শুনিছোঁ শুনিছোঁ শুনিছোঁ, মই খাইছোঁ আনকি।
হুম, আৰু এইটো খাই পাইছা নেকি যে তোমাৰ অ' পুখুৰীত বা শালত যে তুমি মাৰ লাগি যে মৌকা ফুল বুলি।
কি বোলো?
ম-মৌকাৰ ফুল বুলি কয়, ভেট ফুলৰ দৰে আৰু।
নাই মই তেনেকে এইবোৰ মানে এতিয়া ট্ৰাই কৰি চোৱা নাই।
হু, হুম।
বাকী ঠিকে আছে, আমি আকৌ এদিন কথা পাতিম দিয়া, অকণমান কাম আহিছে মোৰ যাওঁ দেই।
ঠিক আছে দিয়া। ভাল লাগিলে পিছে। কথা পাতি, ঠিক আছে ধন্যবাদ।